হেল্ল' কি খবৰ? ভাল, তোমাৰ?
ভালে দিয়া।
এক্জামটো কেনেকুৱা গল?
এক্জাম ভালে গ'ল ৰ'বা, তোমাৰ?
কিহৰ আছিল তোমাৰ?
মেজৰ, ফিলচফি?
আচ্ছা। চব, চব এতেণ্ড কৰিলা?
উম মানে মেজৰ পেপাৰ কেইখন ভাল যোৱা নাই ইমান।
আচ্ছা পাছ হবা নে বেক?
পাছ হব লাগে।
উম অ', পাছ বেক লাগিব।
তাকে।
আৰু আছে ন এক্জামবোৰ?
একজামটো শেষ, বেকৰ এক্জাম আছে তোমাৰ ফিফট চেমৰ।
আচ্ছা, তোমাৰ শেষ মানে?
অ', মোৰ শেষ।
আচ্ছা। ইণ্টাৰ্ণশ্বিপটো ক'ত কৰিছা?
ইণ্টাৰনশিপ মই কালি পৰা জইন কৰিছোঁ লিব্ৰে
আচ্ছা। কিমান দিন হ'ল? মোৰ টো গভৰ্মেন স্কুলৰ।
অ', মোৰ ইণ্টাৰ্ণশ্বিপ আজিলৈ দুদিন হ'ল।
আচ্ছা মোৰ টিচিঙৰ আছে।
কেই দিন হল, শেষ নেকী?
অহ', শেষেই হ'ব আৰু তিনিদিন আছে আৰু।
আজি যোৱা নাই?
আজি গৈছো। একজাম দিওতেটো পাইছো।
উম।
উম। কণ্ডাক্টেদ কৰিব। তাতে মানে একজাম উম, মত দিছে মোক কি তুমি হেণ্ডেল কৰা আৰু ষ্টুডেন্ট বোৰ একজামত।
অহ, সৰু ষ্টুডেন্ট ন?
নহয় মই মোক উম, ছিক্সটো পাইছো মই। ছিক্সৰ পাইছ, অহ, আচ্ছা। উম।
ঠিকেই আছে।
উম, লাইব্ৰেৰী কি কৰা মানে?
লাইব্ৰেৰীত মানে আমাক এয়া মানে অসমীয়াত কবিতা থাকে যে। লিখিব লাগে। কম্পিউটাৰত লিখিব লাগোনে টাইপিং কৰি।
টপিকৰ ওপৰত।
অহ ', স্ক্ৰিপ্ট দি দিয়ে।
আচ্ছা চাব আহ আহেনে?
নাচাই তুমি যি কৰি থাকা আৰু কৰি কমপ্লিট হলে খালি ক'ব লাগে যে ছাৰ হৈছে।
আচ্ছা আজিৰ ভিতৰত মানে কৰিব লাগে যি ট ট টাস্কটো দিয়ে।
নাই তুমাৰ টাইম লোৱা যিমান দিনত কৰিব শেষ কৰিব পাৰা।
আচ্ছা - আচ্ছা।
আৰু ঘৰতো কৰিব পাৰি মোবাইলত টাইপিঙ।
অহ ', তাতে চোন লেপটপত ন? কম্পিউটাৰত, আচ্ছা, কোন কোনে কৰি আছে?
এ মোৰ ফ্ৰেন কেইজনী চিনি পোৱাই চাগে সিহঁতক।
অহ - অহ।
সিহতৰ লগত।
ময়ো ছে খাট্টাাজ আছো আৰু। ত টিচিংত।
অহ ', জল্দি শেষ হলেই ভাল এন্তান কিমান
অহ ', উম, জুলাইতো পাম প্ৰেজেন্টেচনত। প্ৰেজেন্টেশ্যনটো কৰিব লাগিব ন তাৰ ওপৰত।
কেতিয়া কৰিব লাগিব, জুলাইত নেকি?
অ' জুলাইত তুমি কি শিকিলা, তুমি কি কৰাইছা কি এক্সপিৰিয়েঞ্চ লৈছা তাৰ পৰা এইটো কৰিব লাগিব আকৌ।
ইচ্মা কি ক'ম সেইটোত।
তাতে এটা প্ৰেজেন্টেচন কৰিব লাগিব, আৰু, যিমান তুমি জি পি এছত যে ফটো বোৰ লৈছা।
উম।
সিটো ক্লিক কৰি কিনে ষ্টেটলাৰ কৰি কিনে দিব লাগিব, আমাৰ আমি লগ বুক লৈছা ন?
অ' লৈছো লৈছো।
ত দিব লাগিব।
কিন্তু
ক্ৰিকটৰ কি কথা কৈছে তাতে? লাইব্ৰেৰীত, দিবনে?
একোটো কোৱা নাই
তে কেনেকে কৰি আছে মানা, তুমি আগত সোধা নাই নেকি? মই চাৰ্টিফিকেট লাগে এনেকুৱা চাৰৰ্টিফিকেট লাগে নেকি? অ তে চাৰ্টিফিকেট কাৰণে আমি কৰি আছো ন আমাকচোন কৈছে আমাৰ এতিয়া খে হ'ব ন, সেইকাৰণ কৈছে চাৰ্টিফিকেট লৈ আহিবা আমি চাইন বোৰ কৰি দিম আৰু ষ্টাম্পটো দি দিম
চাৰ্টিফিকেট খন ক'ৰ পৰা ওলাম আমি?
চাৰ্টিফিকেটটো তোমাৰ, এতিয়া যোনে আগত লাইব্ৰেৰীটো কৰিছে অ', তাক সুধিবা কি কেনেকে এ তাই ওলাইছে
অ', অ'। ঠিক আছে।
আমাৰ চোন ওলাব কৈছে ফৰৰ্মেটটো। ওলাই কিনে ভালকে নেমুলেচন কৰি কিনে থব পাৰা আৰু ফিউচাৰত কাম আহিব।
অ', আম আমি গম নাপাও কিন্তু চাৰ্টিফিকেট লাগে বুলি ভাবিছোঁ চিগনেচাৰটো দিয়ে হৈ যায়
তোমাক কি চাৰ্টিফিকেট দিব আমাৰ চোনএনেকুৱাই তোমাৰ লাইব্ৰেৰীতটো নাজানো
অ',
টো যিমান ইণ্টাৰ্নশ্বিপ হয়টো চাৰ্টিফিকেটৰ কাৰণে হয় আমি চাৰ অ', আমি চাৰৰ্টি চাৰ্টিফিকেট পাম, সেইকাৰণেও হয়।
উম, কালি যাবা তুমি ইণ্টাৰ্নশ্বিপ? কৰিব
অ', যাম।
অ'।
আমাৰ এতিয়া শেষে হ'ব না আৰু মানে, তিনি-চাৰি দিন আছে আৰু অ উম। লাষ্ট দিনা এইটো ফটোবোৰ ল'ব লাগিব বেনাৰ লগত গেটৰ লগত। ছাৰৰ লগত মেন হে। হেড মাষ্টৰৰ লগত। ষ্টুডেন্টছ বোৰৰ লগত। উম ফটোবোৰ সুজিছে।
আমাৰ কিবা কৰা যায়।
উম।
যল্দি শেষ হলেও ভাল হয় এতিয়া দুদিন হলহে। বাকী ইয়াৰে পিছত কি কৰিম বুলি ভাবিছা বন্ধত?
বন্ধত চোৱা প্ৰেজেণ্টেছন কৰি কৰি আমাৰ টাইম যাব আৰু কম্পিউটাৰ ক্লাছ লম। উম অ জইন কৰিম, কৰিলা নে তুমি?
চাৰ্টিফিকেট পালা?
চাৰ্টিফিকেট ল'ব যাব দিছে মই যোৱাই নাই।
পেমেণ্ট ক্লিয়াৰ হ'ল?
হা।
পেমেণ্ট ক্লিয়াৰ হ'ল?
পেমেণ্টয়ে পায় থ্ৰী থাউজেণ্ড সেইটো কাৰণে দিব পৰা নাই।
আচ্ছা, কিমান কিমান গৈছে তাতে?
টোটেল এইট থাউজেণ্ড।
উম এইট থাউজেণ্ডত কৰিলা?
অ।
কি কৰিছিলা।
পিজিডিচিএ।
পিজিডিচিএ তাতে চব নহ।
অ চব শিকাই তেলিৰ পৰা চব।
উ মই এইটোৱে ভাবি আছো এডিচিএ কৰোঁ নে ডিচিএ কৰো পিএইচডিচি এ কৰোঁ কি কৰোঁ।
ক'ত ল'বা?
আমাৰ তাতে।
অঁ অঁ।
উম।
এনে উইকেণ্ডত প্লেন নাই?
হা।
উইকেণ্ডত প্লেন নাই?
নাই নাই নাই।
ক'তো নোযোৱা?
কলেজৰ পৰাচোন লৈ গৈ আছে বাট ইমান মানে।
প্ৰাইজটো হাই অ। এনেই মানে।
আমি যে গৰম বন্ধত ফুৰিব অ অ অ অ এইটোচোন নাই এতিয়া।
এতিয়া
উহু নাযাও মই।
মোৰো যোৱা নহয়। সৰুতেই যোৱা হৈছিল।
কম্ফৰ্টেবল।
গাঁৱত যোৱা হৈছিল।
অ'। নাই যোৱা। আজি পৰা , উম, দম নাই।
কিয়?
এ ইমান তলত পৰা ওপৰত যাব লাগে
গাড়ী নাযায় ন?
নাযায়। তলতে তোমাৰ চব উম, তোৰ জোতাবোৰ খুলি কিনে চেণ্ডেল বু খুলি কিনে, অ' অ' যাব লাগে আৰু গৰম দিছ, গৰম দিয়ে
উম বহুত গৰম, ৰাতিপুৱাই যাব লাগিব গলে
ফেচিলিটিজ বোৰ আছে পাৰিব লাগে। যোনি বা যোনে মানে ভি ভিতৰৰ পৰাই ষ্ট্ৰং না সি পাৰিব আকৌ
আৰু বহুতো এই তান্ত্ৰিক আহিছে ন
অ' অ' ভাই সাধু বোৰ আমাৰ বাশিষ্ঠ চোন পুৰা ফুল আমাৰ বশিষ্ঠ চোন পুৰা ফুল কামাখ্যাৰ পৰা আহি অ' পুৰা মানে, ইয়া-ইয়াতে কেতিয়াও জাম নহয়, আজি জাম হৈছে। বাছবোৰ তাতে যাব, আ অ', কোৱা বাছবোৰ যে তাতে যাব নিদিয়ে তে, ত', মই মানে তাতে পুৰা আহিছে ন' চাধু বোৰ, পুজাৰীবোৰ তাতে থাকিব এতিয়া।
আৰু সিহঁতে কিবা চাব জানেনে? চাধু বিলাকে?
আজিলৈকে চোৱা নাই দেখুৱাও নাই আজিলৈকে
মই কৰা মতেতো বোলো ব্লেক মেজিক কৰে।
অ, আৰু কিবা কিবি কৈ দিব আকৌ কি তুমি এতিয়া এতিয়া মৰিবা তেতিয়া মৰিবা আৰু লাগি যাব
আৰু অঘৰী বিলাক কি হয় মই বুজি নাপাও মানে
অঘৰি মানে ইহঁতে বহুত তাপচ্যা কৰে। এনেকুৱা এতিয়া চোৱা মানে অ কামত কামাখ্যাতে মানে ইমান বোৰ আহিছে সাদু বোৰ তাতে কি কৰিব সিহঁতে তাপচ্যাই কৰিব। তিনিদিন। যেনেকে মা থাকিব এনেকে ইহঁতৰ
আকৌ গুচি যাব।
অ, গুচি যাব যেতিয়া গেটটো অপেন ন। পূজাবোৰ হৈ কিনে গুচি যাব।
অ এতিয়াতো ভেজে খাই আছা তোমালোক? তে
নাই মানে এতিয়াচোন আৰু বন্ধ না গেটবোৰ বন্ধ আমাৰ পূজা ঘৰতো বন্ধ।
অ মই শুনা মতে তোমালোকে বোলে ভেজ খাওঁ, খোৱা?
উম হয় এনেকুৱা আমাৰ এনেকুৱা নহয় আক।
অ।
উম আৰু চোন আমাৰ চোন এতিয়া আৰু পূজা ৰুমটো বন্ধ হয়। পূজা ৰুম খুলেই খুলা হলে আমি কেতিয়া নাখাও জানা। বলবাম যে হয় তেতিয়া ৱান মান্থ পুৰা নাখাওঁ।
ইমান
পুৰা ওৱান মান্থ আমি নাখাওঁ ঘৰত নবনে।
পিয়াজো নোখোৱা?
শুনা আৰু কোনোবা কোনোবাচোন লাচুন, হালদি এনেকুৱাও নাখায় তেল। ৱান মান্থ পুৰা। অ'।
এইটো তুমি মানা নে, পূজা কৰা?
হা। সেইটো যে ব্ৰাত যে থাকে, আ সোমবাৰে যে মানডেড যে থাকে, আ, ৰাখিব লাগে
গোটেইকেইটা ৰাখিছানে?
অকল ফাৰ্ষ্টৰ মান্থ, ফাৰ্ষ্ট মান্থৰ, ফাৰ্ষ্ট উইকৰ, ফাৰ্ষ্ট মানডে, আ লাষ্টটো একদম।
অ', কিন্তু গোটেইকেইটা ৰাখিলে ভাল হয়।
চোল্লা সোমবাৰ যে কয় বাট নোৱাৰিম ন মায়ে নিদিয়ে আৰু
উম, উম প্ৰব্লেমো হয়
উম, মায়ে দিলেচোন ভাল।
বলবম কেতিয়া?
বলবাম তোমাৰ এইটো আগ আগষ্টৰ তিন তাৰিখৰ পৰা ফাৰ্ষ্ট সোমবাৰ আছে। চোমবাৰিটো ফাৰ্ষ্ট মানডে। উম, তাতে জল ঢালিব
যোৱা ন তুমি?
নাযাওঁ ঘৰৰ এইটোৱে শিৱজীৰ তাতে ঢালি দিওঁ আৰু।
অ',
মই শুনিছোঁ, মানিলে বোলে বহুত মানে পাই
বহুত ভাল অ', এনেকুৱা
মোৰো ইচ্ছা যাই কৰিব মই কিন্তু এয়া তোমালোকৰ যে ইয়া সোমবাৰ মানে যে মই পূজা কৰিছিলো।
অ', কৰিবা একো নাই। আগৰটো কৰিবা আৰু লাষ্টৰটো কৰিবা।
অ' মানে কি কি মানে, কি খাব নোৱাৰি কিমান
মানে পানী নাখাবা আৰু। সন্ধিয়া যেত যেতিয়া জল ঢালি দিবা যে শিৱজীক, তেতিয়া খাবা আকৌ এ অলপ মানে সন্ধিয়া হৈ আগত অলপ। পানী খাবা এটা জুচ। খাই ল'বা। আৰু ফ্ৰুটছবোৰ খাবা, হৈ গ'ল। দিনটো মানে একো খাব নোৱাৰি? উম, নোৱাৰে। যদি তোমাৰ ফাৰ্ষ্ট হয়, মানে আগত কৰা নাই তোমাৰ ফাৰ্ষ্ট ইটো হয়। তিয়া তুমি ইণ্ডা মিডি'লত পানী খাব পাৰা।